হেল্ল শুনিছানে?
অ'অ' মই শুনি আছো। অ আমি সেই
অ, অ সেইটো অ, তোক অ হয় হয় সেইটোকে আকৌ অঁ হেৰি কৰোঁ,
অ, আকৌ আমি আৰম্ভ কৰো, আগুৱাই নিও। এ তাকে মোৰ এতিয়া এনেকুৱা হৈছে এ মানে যে সেই বি এডৰ সময়ত মই কৰিছিলো মই এচাইনমেন্ট বিলাক থৈ থৈ দিওঁ লাষ্টৰ সময়ত মই সেই চাৰি পাঁচটা বজালৈকে, টোপনি ক্ষতি কৰি কৰি এচাইনমেন্ট কৰিছিলো। এতিয়াও মানে সেই স্বভাৱতো থাকিয়ে গল মই ভাবো কি কৰোঁ এতিয়া মোৰ অহা মাহৰ পৰা ভেটাৰনি ৰিলিভ লম কিন্তু তাৰ আগতে মোৰ অফিচৰ গোটেইখিনি গোটেইখিনি কাম মই শেষ কৰিব লাগে কিন্তু মই এতিয়াও মই পেণ্ডিং হৈ আছে
কষ্ট সময় মোৰ দৌৰা দৌৰি
অ এইটো মানে আমাৰ মানে কি ক'বলৈ গ'লে এটা মানে চৰিত্ৰত পৰিণত হোৱা নিচিনা হৈছে মানে মানে কেতিয়াবা মানে এইটো ক্ষেত্ৰত নিজক নিজে খঙো উঠে মানে যেতিয়া একেলগে গোটেই কষ্ট একো কৰিব নোৱাৰি মানে মোৰ নিজে সেইদিনাখন মানে দিনটোত মই মই মানে গালি যে কেনেকুৱা শুনিছো মানে
ঘৰৰ পৰাটো শুনিছোয়ে মানে ঘৰৰ পৰা সেইদিনাখনতো শুনিছোয়ে মানে নেকি মানে ক্লাছত টো যে নাই ইমানে মোৰ মানে কি লিখিছো মই মানে মই নিজেও বুজি পোৱা নাই ইফালে টোপনিয়াইও লিখা নিচিনা হৈছে অলপ
অ
সেইদিনাখনে মানে মই শিকি গৈছো আৰু মানে ভালকে কিন্তু সেই শিকিলোহে শিকিলো কিন্তু লাভ নহ'ল
লাভ নহল কিন্তু সেই এটা কথা আমি সকলো বস্তু সেই লাভ নহল বা আমি এতিয়া ঠিক শুধৰাব নোৱাৰো সেই বুলি আমি এৰি
এৰি দিলে নহয় কিন্তু হয় একো নাই অ সেইটো আমাৰ নিজৰ মনটোৰ ওপৰত আমি যদি নিজে কৰো বুলি ভাবো কিছুমান কাম সময়ত কিছুমান কাম ধুনীয়াকে স হৈছে কিন্তু নকৰো এতিয়া মানে মোৰ এ এতিয়া সেই ল'ৰাটোৰ ক্ষেত্ৰতে মই গম পাওঁ ন এতিয়া যে কিছুমান কাম তাক লৈ পেলাই যদি মই ধুনীয়াকে মানে নিয়াৰিকে কৰো বুলি ভাবো মই কৰিব কাৰো যোনদিনাখন কৰোঁ সেইদিনাখন ধুনীয়া হয় ঠিকে কিন্তু যোনদিনাখনে এই সি শুব মই কৰিম সি শুব মই কৰিম তাক শুৱাওতে ময়ো শুই যাও তাৰপিছত এসোপামান যেতিয়া কাম সাৰ পাই পেলাই দেখিম তেতিয়া মোৰটোৱে কাম নকৰা হৈছে। লাষ্টত কি হয় ইয়াকে গালি পাৰো লৰাটোক অ সেইটয়ে অ কাম কৰিম বুলি দিয়া হয়।
তথাপিও কাম নহয়।
নহয় গৈ। ই কিছুমান ক্ষেত্ৰত নিজৰ গাফিলতি থাকে এে মানে
উম' কিন্তু কেতিয়াবা এনেকুৱা হয়, সেই নিজৰ গাফিলটিত আমি কামবিলাক পিছুৱাই পিছুৱাই থৈ দিছো। কিন্তু' যেতিয়া বেলেগক দেখো যে সেই কামটোৱেই ইমান সোনকালে সোনকালে কৰি দিয়ে মানে তাক সময়ৰ আগত কৰি দিয়ে, এতিয়া মানে উঠা সাহ জাগি যায় আকৌ' তাৰপিছত উৎসাহতে আকৌ এদিন ক কাম কৰো
অহ, অ', উম'
সেই এদিন দুদিন কাম কৰি পেলাই, আকৌ সেই স্বভাৱগত দুখটো মানে আকৌ আহি যায়।
এ কৰিম এনেকেই থাকিম। বেয়া অভ্যাস বহুত বেয়া অভ্যাস, মই তাকে কম মোৰ ল'ৰাটোৰ লগত সেই অভ্যাস নাহিল দে হয় আৰু পায়। তাক মানে সেইটো কাৰণে মই এতিয়া পৰাই মানে শিকাওঁ, সেই খেলা বস্তু নিজে সামৰিবলৈ কওঁ বা অলপ সময় মানে। এ মোবাইলতটো অলপ সময় যদি চায়, বেছি সময় নিদিওঁ মানে এই সেইখিনি সময়ত থওঁক ৰাখি থ'ব দিয়ক, সেই তেনেকুৱা মানে হৈছিল অ' সেই তেনেকুৱা উম' উম'। কাৰণ মই নিজে পস্তাইছোঁ ন, নিজে পস্তাওঁ যে কেতিয়াবা সেইটো কাৰণে।
ইনফেক্ট এতিয়াও সময় নথকা নহয়। এই এতিয়াও কৰিব পাৰি
পাৰি পাৰি বাৰ হয় হয় এনেকে কষ্ট হয় বাৰু অলপ একো নহয় সেইখিনি কিবা এটা যদি লাভ মই মানে মোৰ জীৱনত যদি সফলতা পাওঁ মানো কষ্ট হোৱাটো কি ডাঙৰ কথাটো সেইটোৱেই
হয় তাকে অ বাৰু নিজৰ কথা পাতিছো কেতিয়াবা আনক দেখিছে ননেনেকে সময় মানে সময়ৰ কাম সময় মতে নকৰে বহুত পেলাই পেলাই থৈ দিয়ে বা গালি খাইছে এনেকুৱা
গালি খাইছে মানে হয় কিছুমান মানে মই আগতে এই টিউচন কৰিছিলোঁ মানে বিয়াৰ আগত সেই তেতিয়া আপোনাৰ সেই এতিয়া হোমক চমক দিওঁ কৰিবলৈ অ মই স্কুল এখনতো কৰিছো হেল্ল' এতিয়া কিছুমান মানে উম ছাত্ৰ ছাত্ৰী ইমান হেৰি মানে ইমান নিয়াৰিকৈ কিছুমান কাম কৰি দিয়ে সিহঁতক মানে ক'ব লগাই নহয় কিন্তু কিছুমানক মানে সেই ঘৰত কৰিব দিয়া কাম বিলাকো মানে পেলাই থৈ দিয়ে নকৰে পিছদিনাখন আহে তাই যেতিয়া মই ক বহীবিলাক চেক কৰিব লওঁ তেতিয়া পাহৰিলো মোক কুলো তমুককিলো এনেকুৱা হয় অ বা আহে টউচন কৰোতে সেই তেনেকুৱা মানে গাৰ্জেনতক মানে ক'ব লগা হৈ যায় ন ', তেওঁলোকে যেতিয়া নিজৰ কামখিনি নকৰে।
গাৰ্জেনে চাইনে নাচায়। তাই সেই লৰা - ছোৱালী নিজে তেনেকুৱা হৈছে নে? নে', গাৰ্জেনক?
গা ', কিছুমান গাৰ্জেনটো গাফীলতী আছে। কিছুমান মানে কি হয়, মানে নিজ ছাত্ৰ-ছাত্ৰী নিজৰো গাফিলতি আছে। সিহঁতে সেই কৰিম- কৰিম -। কৰিম বুলি থৈ দিয়ে।
অ', আপুনি ক'ত কৰিছিলে ব্যক্তিগত, ইস্কুলতনে এ', অ', ব্যক্তিগত স্কুলতো তেনেকুৱা হয় মানে। অকল আমাৰ চৰকাৰী বিদ্যালয় বিলাককে যে মানুহে বহুত দুখ দিয়ে, অ', মানে চৰকাৰী বিদ্যালয় বিলাকত বেছিভাগে এনেকুৱাই দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বিলাক, তাতে এডমিচন দিয়ে বুলি কয় মানে মাক- -দেউতাক বিলাক ইমান, পঢ়া -শুনা নহ', হয়', আৰু কিছুমান এনেকুৱাও হয়, - মাক- দেউতাক মানে মাক পলাই গ'ল নহলে দেউতাক, এ', বেলেগ ইজনী আনিলে আকৌ আনাৰ লগে- লগে ল'ৰা- ছোৱা,
অৱহেলিত হয়। উম ', -হয় -হয় এয়া পৰিৱেশ অ ', এই, হয় আপোনাৰ মানে কি হয়, মানে হেৰি সমানেই লাগিব ন ', ছাত্ৰ -ছাত্ৰী, - তেওঁ আপোনাৰ আগ্ৰহতো থাকে। লাগিব বিশেষ, আৰু আপোনাৰ মানে হে, - ইয়ে গাৰ্জেনটোৰো আপোনা অকণমান চকুতো মানে নজৰ ৰাখিব লাগিব ন', কিনো কৰিছে সময়ত, পুহিছে নাই, গাৰ্জেনে নোকোৱা আগত, সি -সি তেওঁ সন্ধিয়া বা ৰাতিপুৱা, বা যিখিনি সময়ত মানে পঢ়িব লগা সময় সেই সময়খিনিত পঢ়িছে নাই, সেইখিনি অকণমান মনোযোগ দিব লাগিব।
হয়, সেইটোতো হয়েই সদায় গাৰ্জে -গাৰ্জেনক, - আচলতে পিতৃ মাতৃয়ে দায়িত্ব তাৰ মানে এ তেওঁলোকে চাবলগীয়া। এটো আকৌ আমি অ' যি কৰ্ছে কৰক, বি এড কৰ্ছে কৰিছো বা আপুনি ডি এল এড কৰিছে বুলি তাত আকৌ আমাক এনেকুৱা শিকাই সেই মানুহটোক আমি দুখ দিব নোৱাৰো।
হয় সেইটো হয়, এ সেইটো কেনেকে হ'ব বাৰু ঘৰত থকা সময়খিনি কেনেকে চোবাব।
উম।
হয়নে নহয় বাৰু কওকচোন আপুনি, নোৱাৰে আৰু এজন দুজন আমি এতিয়া ক'বলৈ গ'লে এ ঘৰতে এটা দুটা ল'ৰা ছোৱালীৰ লগতেচোন মোৰতো গৰম উঠিছে
হয়
এতিয়া স্কুলত এটা ক্লাছৰুমত কিমান ষ্টুডেণ্ট থাকে ছাত্ৰ ছাত্ৰী থাকে সকলোকে সমানে যিমানখিনিলৈ পাৰো সিমানখিনিলৈেতো চোৱা যায়ে দিয়কচোন আপুনি নিজেও সকতা কয় গম পায় ন উ যিমানখিনি পায় কি মানে চোৱা যে নহয় যে হানড্ৰেড পাৰ্চেণ্ট চবকে চকু দিব পাৰি
অ যিবিলাক এতিয়া অ প্ৰাথমিক বিদ্য়ালয়ত পঢ়া ল'ৰা ছোৱালী বিলাক সিহঁতৰ বাৰু সেই আহ কিছুমানে কয় যে বেছিকতে সিহঁতৰ গণ্ডগোল মানে শিক্ষকে ভালকে নপঢ়ায় কিন্তু আমি ক্লাছৰুম বিলাক এনেকুৱা দেখিছু দেখিছো যে এটা ক্লাছৰ হলে তিটা মান তিনিটা মান মানে ক্া একেলগে বহাই পহায়শিক্ষক এজনৰ কিমান বেছি
বহুত প্ৰব্লেম হৈ যায় সেইটোৱে আপ তেনেক দিবই দিব লাগিবই আপোনাৰ বেলেগ নহ'লেও বিশেষকৈ মানে কি কৰিছে সেই কিতাপখনতে এনেই বু আহি আছে নেকি? বা আকাশ পাংখি তেনেকুৱাই তেনেকুৱা কিছুমান কথাত মনোযোগ দিবই লাগিব
উম এতিয়া আমাৰ প্ৰশিক্ষাৰ্থী বিলাকৰ ভিতৰত তেনেকুৱা কিছুমান আছে যে ইমানেই বেছি আপোনাৰ বানন হল ইংলিছৰ বানাত আপোনাৰ ইমান ভুল তই সেইবিলাকক আমি কি বুলি ক'ম যে প্ৰাইমাৰী স্কুলতে মানে ভালকে শিকি নাহিলে বহুত বেছি ভুল যাৰ ফলত কিছুৰ বেগ লাগে তেনেকোৱা ধৰণৰ সেইটোৱে আৰু সময়ৰ কাম সময়ত শিক নাহিলে
শিকি নাহিলে আৰু এতিয়া আপুনি উম তেওঁলোকৰ অ বানান শিকোৱা সময়ত, সেই অহ। শিকোৱাৰ বয়স নহয়। বা বানান শুধৰনি কৌ আৰু আপোনাৰ মানে কি বেয়া লাগিব লগা কথা মানে সেইটো আৰু।
হয়
সেইটোৱে। কি কৰিব উপাই নাই পৰিস্থিতিৰ
পৰিস্থিতি তেনেকুৱা, অ সেইটো গতি গতিকে আমি, মানে সময়ক খুবেই গুৰুত্ব দিব লাগে। সময়ত যি কাম কৰিব লাগে আমি কৰি শেষ কৰোঁ আ কাই দিব লাগে মানে যদি ৰাখি থৈ দিয়ে তেতিয়া
চব চোন বেয়া অভ্যাসত পৰিণত হৈ যায়।
আৰু তাৰ কাৰণে আমি যি
হয়, পূৰণ নহয় সেইটো। অ মানে মই এইখিনিতে এটা কথা বানান ভুলৰ ক্ষেত্ৰত আমাৰ এটা ভুল আছে কি, বিশেষকৈ মোবাইলত যেতিয়া আমি এছ এম এছ লিখোঁ, আপোনাৰ মেছেজ দিওঁ চৰ্ট চমুকৈ লিখোঁ মানে।
অ চৰ্ট ৰ্ফম, চমুকৈ লিখো।
সেইটো ফল' কৰিবলৈ, অ সেইটো কৰিবলৈ যোৱাৰ ফলত আমাৰ বানানা আজি সেইকাৰণে বহুত বেছি ভুল হয়
ভুল হয়। আমাৰ মানে ইমানেই সময় কম
অ, আনকি থেংক ইউটো লিখি লিখিবলৈ আমি টি কিউ বুলি লিখোঁ।
উম অ। বহুত বহুত হয়, সময় বহুত কম আৰু কিন্তু ইনষ্টাগ্ৰাম কৰিবলৈ ফেচবুক কব গলে বহুত
বহুত, বহুত সময়। কিন্তু আমি থেংক ইউটো লিখিবলৈ আমাক সময় নাই। ৱেলকাম বুলি দি চি দি থৈ দিও
অ
এইবিলাকে আমাৰ মানে
বেয়া কৰি পেলাইছে গোটেই সমাজখনতে মানে ব্যয়াধিৰ নিচিনা হৈ গৈছে আৰু উম
হৰি
তাকে ঠিক আছে বাৰু ভাল লাগিল বাৰু কথা পাতি উ আহ অ ঠিক আছে অ কি আপোনি খোজ নাকে